হেল্ল'।
হেল্ল
অ', কোৱা।
কি কৰি আছা?
এনে আছ দিয়া, তুমি কি কৰি আছা?
ময়ো এনে আছো। চাহ তাহ খালা নে?
অ', এই মাত্ৰ খালো। তুমি খালানে?
অ', মই খালো। নে ব্ৰেকফাষ্ট কি কৰিলা?
অ', ব্ৰেকফাষ্টত এই ব্ৰেড খালো, ব্ৰেড আৰু জেম খালো।
হয় নিকি? মই ব্ৰেকফাষ্টত তোমাৰ এইটো খালো ৰুটি খালো দুটা।
আতচা।
ৰুটি, ৰুটি বনাইছিলো ৰুটি খালো।
আচ্ছা।
ৰুটী আৰু চাহৰ লগত খালো।
অঁ।
আৰু তুমি?
মইতো ৰুটি নাখাও য়ে মই ভাল নাপাওঁ ৰুটি চুটি মই ৰুটি চুটি নাখাও। হয়নে, মইনে ব্ৰেড চছেড খাওঁ ব্ৰেড খাওঁ কেতিয়াবা সেইবোৰে খাওঁ আৰু ক মৰ্ণিঙত ব্ৰেড খাওঁ আৰু ফল মূল খাও সেইবোৰ।
হয় নেকি অঁ বেছি কি কি খোৱা ভাল
বেছিকেতো মৰনিংত সেইবোৰে খাব লাগে ফল মূল খাব লাগে ব্ৰেড খালে ভাল ৰুটিও খাব পাৰি ভাল হয় কি মই ভাল নাপাওঁ ৰুটি।
হয় নেকি?
হয়।
অ', অ'। বেছি ৰুটি খোৱাতটো মই ভালে পাওঁ কিন্তু ডেইলি খাব পাৰি সেইকাৰণে ইমান ভাল নালাগে আৰু। বেছিকে মানে ডেইলি খোৱা বৱস্থা ৰুটিৰ লগত ৰুটিৰ লগত মই তোমাৰ সেইটো খাও কেতিয়াবা ৰাতিৰ চব্জি থাকে
আচ্ছা।
অ', আলু ভাজি চালু ভাজি মিলাইকে মিক্স কৰি খাওঁ আৰু।
আচ্ছা মোকতো ৰুটিৰ লগত মাংসৰ আঞ্জা বনে খায় ভাল লাগে মাংস আঞ্জৰ লগত খাওঁ। অঁ এনে ৰুটি এনে ভাজিৰ লগতো খাবি খাব পাৰি আলু ভাজি লগতো খালে ভাল লাগে এনে টো মোক মাংসৰ লগত বেছি ভাল লাগে, হয় হয় ভাজিৰ লগতো ভাল লাগে মোক টে এনে মানে মাংসৰ এইটো যে গ্ৰেভি থাকে ন সেইটোৰ লগত খাই বেছি ভাল লাগে।
মাংসৰ গ্রেভিৰ লগত
হয়।
তেনেকুৱা মাংসৰ লগত খাইকৈ বেছি ভাল নাপাওঁ
বেছি জ্বলা দি কিনা বনাব লাগে মাং মাংস তেতিয়া ভাল লাগে এনে চৰ্দি কাহ সেইবোৰ হলে তেতিয়া মাংসৰ লগত খালে ভাল হয় ভালো হয় যায় গৰম গৰম ৰুটিৰ লগত গৰম গৰম মাংসৰ জোল সেইবোৰ খাব লাগে তেতিয়া অলপ মানে ভ ভালো হৈ যায় খৰ এনেকুৱা মানে কিবা এইটো হ'লে
অ তুমি ঠিকেই গ'লা মাকং আৰ লগত ভাল লাগে কিন্তু তোমাৰ সেইটো আছে নহয় কেতিয়াবা তুমি আহ এ ভাজিৰ লগত খাই যাবা অ তোমাৰ ভেন্দি ভাজি যি তাৰপিছত অ সেইবোৰ এইবোৰ শাক পাচলিৰ লগতো খাইকে ভাল লাগে
অহ ভাল লাগে শাক পাচলিৰ লগত
পাচলিৰ লগত খাইছেনে কেতিয়াবা
এনেতো মই হয় মই এনেকোতো খোৱা নাই এনেতো চাটনিৰ লগত খাইছো বিলাহীৰ চাটনিৰ লগত ভাল লাগে বিলাহীৰ চাটনিৰ লগতো বহুত টেষ্টি লাগে
অ বিলাহীৰ চাটনি ভাল লাগে আৰু তুমি ঠিকেই গলা
হয় কেতিয়াবা এনেকুৱা হয় ন মানে ভাজি চাজি খাব মন নাযায় তেতিয়া বিলাহী চা টনি লগত খালে অ টেষ্টী লাগে কিন্তু ৰুটিটো অলপ নৰম হ'ব লাগে অ ৰুটিটো মোক বেছি অ হয় ঠিকেই ক'লা তুমি ৰুটিটো মোক এ যে নৰম আৰু এনে পাতল হলে তেতিয়া আৰু বেছি ভাল লাগে সোৱাদ তোমাক এনে পাতল ৰুটি ভাল লাগে নে
অ পাতল ৰুটি মই ভালে পাওঁ বেছিকে ফুলা ৰুটিবোৰ বেছি ভাল লাগে যিহেতু ফুলি যায় নহয় ভিতৰতো ৰুটি বনাওতে ফুলি যায় সেইবোৰ ৰুটি বোৰ বৰ ভাল লাগে অ সেইবোৰ অ মই জানো অ বনাব জানো এইটো ৰুটি বনাব অলপ ইজিয়ে আ যে মানে তোমাৰ আটা টো অলপ অ ঢিলা ঢিলা মুচিব লাগে
হয় হয় আৰু মই মানে কি কৰো ৰুটিত মানে গৰম পানী দি কিনে অলপ এইটো কৰো তেতিয়া মানে বেছি নৰম হয় গৰম পানী অলপ সময় কুুমীয়া পানী দিব লাগে সেনেকুৱা গৰম নহয় বেছি অলপ কুহুমীয়া পানী দিলে ৰুটি টো নৰম হৈ যায় আৰু ৰুটিটো বেছি এইটো কৰিব মানে তুমি বেছি এইটো কৰিবা নে তেতিয়া পানীটো মানে গৰম পানী দিলে তেতিয়া ভাল হয়
অ তুমি ঠিকে গলা গৰম পানী আৰু আৰু এটা কথা তুমি যদি ৰুটিয়ে বনোৱা ন দুই ঘণ্টা আগত তুমি আ আটা মচি থৈ দিবা এ দুঘণ্টা পিছত তুমি ৰু বনাব ন এইটো ৰুটিটো অটমেটিকি তোমাৰ নৰম হৈ যায় আৰু বেলেগ এটা টেষ্ট আহি যায় ভাল লাগে খাই
অ' সেইটোতো হয় মই এতিয়া কেতিয়াবা এনেকুৱাই কৰো মইও অ মানে আটা টো এইটো কৰি কিনে দুই ঘন্টা মান এনে এৰি থৈ দিওঁ মানে ঢাকি কিনা
অ' তোমাৰ মানে অলপ আগতয়াক কি কৰিব লাগে ৰু এই আটাটো মানে অ কিন্তু আটাটো পুৰিৰ কাৰণে তইত মুচিব লাগে। আৰু তোমাৰ ৰুটিৰ কাৰণে মানে আটাটো সময় সদায় সেইটো নৰম থাকিব লাগে। পুৰীৰ কাৰণে সদায় টাইত থাকিব লাগে পুৰীত আমি তেল লগোৱা নাযায় ন সেইকাৰণে মানে অ এইটো আটা শুকান আটা লগোৱা নাযায় তাৰ কাৰণে অ তাতো অলপ সেইটো হ'ব লাগে
আত্ছা
অ টাইট হ'ব লাগে ্তেতিয়া তেল লগাব পাৰি নৰম হ'লেতে তেল লগালেও মানে চিপকি যায়
হয় হয় সেনেুৱা ঠিকেই কলে ন
চনে
অ মই বনাইছিলো অ এইটো লুচি ন অ বনাইছিলো মই ভাল লাগে মোৰ অ' মই এনে অ চলে বটৰিও বনাও কেতিয়াবা এইটো খাই ভাল লাগে লুচিৰ লগত চলে এইটো অ মানে তম এইটো যে বনাই ন চাহ না চানা দালি এটো বনাই কিনে চবজি ভাল লাগে হেতু লগত খালেও ভাল লাগে তেতিয়া আৰু এটো আমাৰ, কাৰণেও ভাল খালে। চানাডাল খাইছ নে সেইটো স্বাস্থ্যৰ কাৰণে ভাল হয় এইটো খাব লাগে আৰু কেতিয়াবা। এনে মই মানে কিবা মানে এনে বাহিৰত কেতিয়াবা ওলাই গলে মানে মই হ সেইবোৰ খাও ন ভাল লাগে হোটেলৰ ভাল লাগে খাই কি না আৰু হোটেলৰ ৰুটি ভাল নালাগে।
হয় নেকি অ অলপ মোক কেঁচা কেঁচা লাগে অ কেঁচা কেঁচা লাগে এতিয়া অ আমি ঘৰৰ ঘৰত বনোৱা নিচিনা নালাগে আৰু
অ অ বেছি পাতলো থাকে। নহয় পাতলতটো মোক ভালে লাগে কিন্তু মানে এইটোয়ে হয় যে অলপ মানে কেঁচা থাকে।
অ কেঁচাও থাকে আৰু বেছিকে পাতল লাগে মোক।
অ অ তোমাক মানে তোমাক মোটা ৰুটি ভাল লাগে নেকি?
মোটা ৰুটি অ মোটা ৰুটি মই ভাল পাওঁ।
আচ্ছা সেইকাৰণে, নাই মই পাতলে ভাল পাওঁ মই তাক কলোৱে যিহেতু পাতলে ভাল পাও মানে পাতল তি ভাল লাগে মোক খোৱাতে মানে এনে চব চব্জিৰ লগত কিবা গ্ৰেভি চব্জিৰ লগত খালে ভাল লাগে সেইকাৰণে।
হয় নেকি মোক মোটা ৰুটিটো দি অলপ ভাল লাগে কিয় কি সেইটো ৰুটি খালে মানে অলপ মানে পেটটো ভৰি যায়
অ, হয় নহয় মানে পাতল হলেও চাৰিটা, পাঁচটা মান খালে
অ', অ', পাতল হলে অলপ অ', অ', পাতল হলে মোৰ পেট নভৰে তেনেকুৱা খায়ে থাকিব বাৰু নিচিনা লাগে
আচ্ছা মোকতো মানে মই মানে ৰুটি সেনেকুৱা নাখাও যিয় পেট ভৰাৰ কাৰনেতো নাখাও এনে পেট ভৰা মানে মই ভাতে খাওঁ এনে। নৰ্মেলি ভাতে খাও এনে ৰুটি মই এনেই কেতিয়াবা এনে ব্ৰে ব্ৰেকফাষ্টত খালে এনে কেতিয়াবা খাব মন ক'লে তেতিয়া মই পাতল পাতল বনাই খাওঁ
ব্ৰেকফাষ্টো অ ব্ৰেকফাষ্টতো আমাৰ ডেইলি ৰুটি থাকে কেতিয়াবা বা আমি বি ৰাতিৰটো খাৱ ৰা ভাত খোৱা সময়তো ৰুটি খাওঁ। ৰুটিয়ে খাওঁ আৰু তেনেকুৱা কে আমাৰ ৰুটি খোৱা যায় বাৰু
অ মানে কি কি কি আটাৰ তোমালোক কে ৰুটি বনোৱা?
এইটো চাক্কি আটা বুলি কয় নহয়।
অ গেহুৰ এটা নেকি? অ অ আশীৰ্বাদ গেহু। গেহুৰ ন? অ আমিও এইটোৱে খাওঁ ভাল লাগে, এইটো এ আৰু এটা বগা আটা যে থাকে অ গেহুৰেই আৰু এটা থাকে বগা আটা এইটোও ভাল লাগে খায় কিনা।
অ বগা আটাৰো ভাল লাগে বগা আটাটো আটা অলপ ৰুটিটো টাইট হয়।
হয়, নহয় এইটো বগা এটো মানে অলপ গব বগা আটাত অলপ গৰম পানী দি কিনা কুহুমীয়া গৰম পানী দি কিনাও বনালে ভাল লাগে এইটোও মানে পাতল পাতল হয়। সোৱাদ ভাল লাগে, অক সেইটোয়ে যে থৈ দিলে আৰু অ মানে থৈ দিলে। টাইট হয়। যায় অলপ হেৰি। পাছত সেইটোয়ে হয়, আৰু এনেই গৰম গৰম পাতলে থাকে।
তুমি ঠিকেই কলা, বগা আটাৰো ভাল লাগে ৰুটিটো। আৰু বেছি ছিকে ভাগ আমি খাইয়ে থাকো বগা আটাৰ ৰুটিটো।
অ' এনেই বেছি তোমাৰ কি কি ৰুটি কি আটাৰ ভাল লাগে ৰুটি?
অ' বেছিতো মোক অ' ৰঙা আটাৰে খাইকে বেছিকে ভাল পাওঁ, নৰম হৈ যায় নহয়।
অ' এনে তুমি পৰঠা বনোৱানে? পৰঠা-চৰঠা বনোৱানে? অ' ময়ো জানো। কি কি পৰঠা খাই পাইছা?
মই আজিলৈক তোমাৰ ধৰা এইটো আলু পৰঠা হল, আৰু পালক পৰঠা আটা। আৰু পিয়াজি।
অ' পালেং শাগৰো ভাল লাগে। পৰঠা ভাল লগে, মই এবাৰ বনাইছিলোঁ। আচছা মই এবাৰ ৰঙালাওৰ বনাইছিলো পৰঠা হয় ৰঙালাওৰ। হয় ৰঙালাওৰো মানে পৰঠা যেনেকুৱা আলুৰ পৰঠা বনোৱা ন সেনেকুৱাই ৰঙালাওৰ বনোৱা। বনাব পাৰি, আলু কিন্তু বইল কৰি। নহয় সেনেকুৱাই ৰঙালাও বইল কৰি কিনে। বনাই কিনা এই আটাত মুচি কিনা বনাব পাৰি ভাল লাগে এইটো ইমান টেষ্টি লাগে তুমি এবাৰ বনাই। তোমাৰ ভাল লাগে অলপ ৰিফাইন তেল দি কিনা সেইটো বনাবা ভাল লাগে। অলপ চেনি আৰু অলপ নিমখ দিব লাগে মানে এনেতো। এইটোত চেনি থাকে। এইটো ৰঙালাও বেছি মিঠা হলে তেতিয়া অলপ নিমখ দি কিনা বনালে ভাল লাগে খ খোৱাতে।
হয় নেকি মই ৰঙালাওটো খাই পোৱা নাই আলু পৰঠা খাই থাকো অ' আলু পৰঠা‌ বনাই থৈ দিয়া
আচ্ছা অ' আৰু কি কি পৰঠা খাইছ অ'
আৰু আলু পৰঠা খালো তোমাৰ আ তোমাৰ এইটো ক'লো নহয় পালক পালক পালক পালেংকৰ পালক পৰঠা।
অ -অ
আৰু তাৰ পিছত আহ পিয়াজি বুলি পিয়াজ পৰঠা এটা। বনাই নহয় এইটো খাইছো। তুমি?
অ' এইটোও খাইছো
অ' এইটোও ভাল লাগে অ এইটোত। তিনিটাই খাইছো মই।
আচ্ছা এইটো তিনিটাই খাই থৈ‌ দিছে। বহুত ধৰণৰ থাকে কোনোবাই কোনোবাই মানুহে এ এ গাখীৰৰ যে এইটো হয় নে কি কয় এইটো মাখনৰ সেইটোৰো বনাই পৰঠা। দহি দি কিনাও বনাব পাৰি দহি পৰঠা। অ' হয়
হয় নেকি অ মই আজিলৈ খোৱা‌ নাই বেছিভাগৰ পৰঠা। কেইটা মানে হৈছে। খাইছোঁ অ ' খোৱাৰ পিছত ভালকে কথা পাতি।
অ অ দিয়া ঠিক আছে দিয়া থেংক ইউ।